শুনিছো, তুমি শুনিছা নাই?
অ', শুনিছো শুনিছো, কি কৰি আছা?
মই এতিয়া মানে, এই পাউদাৰখিনি জাননা পাউদাৰ খিনি ওলাই কিনে অকণমান খেলোঁ সৰু লোৱা, মানে বহুত দিন মানে সৰু নিচিনা মানে সৰুতে যেতে থাকো ন পাউদাৰ খিনি লৈ কিনে অকমান মানে কিবা- গাত ঘহোঁ মানে কিবা ভাল লাগে নাই তোমাৰ কচোন সৰুতে মানে সৰু ফিল্ডটো আনোতে।
হয়ঁ হূয় তোমাৰ নষ্টালজিয়ালৈ উভতি গলেতো খুবেই ভাল লাগে দিয়াচোন কিন্তু এতিয়া ডাঙৰ হৈ গ'লো যে।
অঁ সেইটো দিয়া মানে সেইটো কি ক'ম আৰু ডাঙৰ সচ আৰু মানে- লাষ্ট নকৰোঁ আও মানে যি কৰ যি মন যায় সেইটোৱে কৰোঁ আও।
অঁ ঠিকে আছে ঠিকে আছে বাকী চাহ পানী খালা মই খালো মই খালো তুমি?
মই খালোঁ।
আচ্ছা আচ্ছা বাকী ঘৰত সকলোৰে ভালনে?
ভালে।
অঁ! আমাৰ সকলোৰে ভাল মানে আজি তোমাৰ আ আজি তোমাৰ বুধবাৰ ন।
অঁ!
আজি এনে বুধবীয়া বাৰলৈকেওলাই যাম বুলি ভাবিছো মানে আমাৰ মানেয়াত তোাৰ বজাৰ বে তমাৰ দিনতো বহে। আৰু তোমাৰ গধূলিও বহে। তই এতিয়া চাগে এনে অলপ বজাৰলৈ ওলাই যাম আৰু তুমি পিছে বজাৰ পাতি যোৱা নে নাই?
বজাৰ মই যাওঁ কেত- কেতিয়াবা মানে লাগতিয়াল বস্তুখিনি মইতো সেই অনলাইনতে অৰ্ডাৰ দি দিম আৰু।
আচ্ছাহা।
হ'লেও মানে অনলাইন মাৰ্কেট অনলাইন মাৰ্কেটটো ক'বলৈ গ'লে এটা হিচাপত ভালো হয়। আৰু বেয়াও হয়ঁ ত অনলাইন মাৰ্কেট- তো তোমাৰ মতে কি বেয়া জানা নেকি কিবা মানে মই অনলাইনটো ইউজ কৰোঁ ন। মানে ইমান এটা গম নোপাওঁ অনলাইন মাৰ্কেটৰ ভালনে কি বেয়া কি বেয়া মানে।
মানে চোৱা অনলাইনতো তোমাৰ মই বেয়া বুলিও ক'ব নাযাওঁ অনলাইনতো তোমাৰ ভালেই বহুখিনি ক্ষেত্ৰত। আমাক সহায় কৰিছে অনলাইনে যেনেকুৱা ধৰা- আজি আমি বহুখিনি পঢ়িও যেতিয়া এজন ল'ৰা বা এজন ছোৱালী একো কৰিব নোৱাৰে। তো তেতিয়া মানে সিহঁতে কি কৰে তেতিয়া মানে সিহঁতে সেইবোৰ- প্লেটফৰ্মত এটা সংস্থাপন পায় আৰু বায়েৰটে বায়েৰটে এখন দি কিনে তেওঁলোকে মানে তাতে মানে ধৰা কিন্তু! কোনোবা সটোক ছেকচনত কোনোবাইটো তোমাৰ- ৰাইডাৰ চেকছনত কোনোবা এইটো কম্পিউটাৰ চেকছনত কোনোবাই এইটো গিল বনোৱা চেকছনত সকলোৱে বেলেগ বেলেগ ধৰণে কাৰণ কাৰণ তেওঁলোকোতো কোৱালিটি লোকেচন আছে ন তেওঁলোকে পঢ়িছে চাকৰিয়ে পোৱা নাই ত এইবোৰ- সেইবোৰ সেইবোৰ পাই তেওঁলোকে মানে জীৱনত এটলিষ্ট নিজৰ ভৰিত নিজে থিয় দিব পাৰে।
নিজকে ইষ্টেবল কৰিব পাৰিছে আৰু।
হয়ঁ হয়ঁ মই সেইটোৱে কৈছোঁ কিন্তু ধৰা কিন্তু তেনেকুৱা ধৰণে সহায় কৰিছে আমাৰ নিবনুৱা- নিবনুৱা যি নিবনুৱা সকলক কিন্তু! কিন্তু তাৰ ক্ষতি কি কৰিছে জানা মানে অনলাইনে কি কৰে কেতিয়াবা ধৰ হয়টো তুমি- অনলাইনত তুমি পিঁয়াজ আলু অৰ্ডাৰ দিছ। - কিন্তু আমি আমি চাবা আমাৰ মাহঁতে সৰু সৰু পিয়াজ বিচাৰে বা সৰু সৰু আলু বিচাৰে ইমান ডাঙৰ ডাঙৰ নিবিচাৰে কিন্তু তাত- তাতে মানে কি তিনটা পিয়াঁজে তিন তিনটা ডাঙৰ ডাঙৰ পিয়াজেদি তোমাৰ এক কিলো কৰি থৈ দিব।
অঁ ধে সেইটো সেইটো হিচাপত বেয়া তাকো ক'বও নোৱাৰি কোনটো বেয়া কোনটো ভাল। মানে সিহঁতে ভৰাব লাগে ভৰাই ভৰাই দি যায় হয় নাই।
হুম হুম।
হয় এনেকুৱা মোক- ফিল কৰিছোঁ মানে বস্তুটো আনো হোৱা নাই মানে দেখোঁ যে ক'ৰবাত ক'বলৈ গ'লে দুটা- পিয়াজ এটা পিয়াজ আলুটো ফালোঁ যেতিয়া আলুটো বেয়া। মানে গোন্ধ এটা মানে কিবা এটা বেয়া হয় আৰু মানে সেইটো এটা বেয়া কবলৈ গ'লে।
অ', বাকী বাৰু অনলাইনটো বহু কৰিছে দিয়াচোন সময়ৰ সময়ৰ অ, সময় বচাইছে আমাৰ।
অ', মানে অনলাইনটো ক'বলৈ গ'লে মোৰ এটাই বেয়া লাগে যে সেই যোনবিলাক ডেলিভাৰী কৰে হয় নাই। যেনেকে চোৱা আজিকালি গম পাইছাই ফ্লিপকাৰ্ড মিনিটছ আছে। নহলে বা বিলিংকিচ আছে। সিহঁতে মানে কামটো কেতিয়াবা ইমানেই জল্দি কৰোঁ বুলি ভাবে যে সিহঁতৰ মানে কেতিয়াবা যে মানে ইমানে গাড়ী স্পীডত চলালে জানাই গম পোৱাই এক্সিডেণ্ট হয়। এক্সিডেণ্ট হলে মানে সিহঁত সিহঁতৰ মানে কেতিয়াবা লাইফটো ৰিক্স কৰি কেনে মেনে সিহঁতে মানে হে কামটোক কৰ মানে বিলিয়োগ ডেলিভাৰ কৰে অৰ্ডাৰ মানে সিহঁতৰ ফালৰ পৰা এটা ক'বলৈ গ'লে মানে ডেলিভাৰী বয়ৰ কাৰণে এটা ক'বলৈ গ'লে বেয়া মানে সিহঁত তাৰ মানে এইটো কামটো জল্দি কৰিম বুলি মানে আৰু জানে চাগে যোনটো কাম মানে আমি ভালকৈ আৰামছে কৰোঁ মানে সেইত টো কামটো বেছি ভাল হয়। মানে জাল বাজি কৰিলে মানে কিছুমান কাম মানে বহুত বেয়া হয়। মানে
পাব লগা ফলটো নেপায়।
কি ক'বা আৰু বৰ্তমান তোমাৰ আৰু-আৰু তোমাৰ সেনেকে চাৰ্চো দিয়ে ন যে এনে দেখাই দিয়েটো আমাৰ ব্লিংকিতে হওঁক বা ফ্লিপকাৰ্ড মিছোতে হওঁক। কাৰ্তখানত মানে লেখাই থাকে। ন ছেভন মিনিটছ এনকে লিখা থাকে ন।
অ', চেভেন মিনিটছ লিখা থাকে। অ,
কিন্তু, পচিবল জানোঁ গুৱাহাটীৰ নিচিনা সেইখন ঠাইত। ছেভেন মিনিটছত যোৱাটো কিন্তু যাবই লাগিব ধৰা কিছুমানে যায়ও।
অ', যায়ও।
কি কৰিবা সেনেকেটো বহুত তোমাৰ এক্সিডেণ্ট আদিৰ ঘটনা আমি দেখিবলৈ পাওঁ উপায় নাই।
অ', অ, আৰু চোৱা আজিকালিৰ দিনত চব যোনবিলাকে ডেলিভাৰী কৰে। অনলাইন অনলাইনৰ সেইবোৰ সিহঁতক মানে কিছুমান মানে এইটো ইমানেই লেভেললৈকে মানে সেই হাৰাছমেণ্ট কৰে। যে মানে সিহঁতক মানে যেনেকৈ চব এটা ফ্লেটত ফ্লেটত গৈছে মানে মানুহ এটা যোনটো ফ্লেটত মানে লিফ্ট নাই। সিহঁতক মানে একদম ওপৰলৈকে মানে সিহঁত ইমানতটো কষ্ট কৰি কেনে যদি আহে নিজৰ সেই বাউণ্ডাৰীটোলৈকে আহে আকৌ ফ্লেটৰ একদম ওপৰলৈকে মাত দিব খোজ কঢ়া যদি লিফ্ট নাথাকে। চিৰিদি মানে সিহতি ইমান কষ্ট টো মানে হ'লেও সেই কষ্টটো মানে মানুহবিলাক কিছুমান মানুহে মানে বুজি নাপায়।
উম', বুজি নাপায়। বুজি নাপায়। ঠিক কৈছা। আৰু কি জানা মানুহ গিলায় মানুহ বিলাকেটো তোমাৰ বনব কোৱা নাই যে বনাই খাব নোৱাৰে। ত, তুমি ভাবা নেকি যে মানুহবিলাকে তোমাৰ দুটা দুটামান চাউল ভিজাই দুটামান চাউল পানীত ভিজাই তোমাৰ ধুই পিনে তোমাৰ ভাত বনাই খাব নোৱাৰে নেকি? তথাপিও আজিকালি নোৱাৰে কাৰণে কি হৈছে জানা? আজিকালি কিছুমান এই মানুহবিলাক ইমানেই এলেহুৱা হৈ গৈছে। তাৰপৰা তোমাৰ ক্লাউড কিটচেনো জন্ম হৈছে। তোমাৰ ঘৰতে খাদ্য বনাই তোমাৰ পে পেকেজিং কৰি কেনে কেটামান ডেলিভাৰী বয়ে দিব যায় যে। ক্লাউড কিটচেন।
অ', অ, পিজ্জা বনাব আজিকালিৰ দিনত কিন ইউটিউব চউটিউব আহিব মানে সিহঁতি বনাব ক্লাউড কিটচেনটো তাৰ উপৰিও মানে সিহঁতৰ এটা চাৰিদিন কাম অনলাইনৰ থ্ৰু দি কয় যে সেই ইউটিউব।
হম কি কৰিবা আৰু।
অনলাইন মাৰ্কেট অনলাইনৰ মাৰ্কেটৰ মানে এটা ভাল এটা বিজনেছ ক'বলৈ গ'লে ভাল বিজনেছো আৰু যোনে মানে পাৰে বিজনেছ চ চলাবলৈ মানে ভালকৈ সিহঁতৰ ফালৰ পৰা এটা ভাল ইনকাম আহে, আৰু অনলাইনত ক'বলৈ গ'লে বস্তুখিনিৰ দামো বহুত কম কম। মানে সিহঁতৰ এক্সট্ৰা টেক্স চাৰ্জ সেইবোৰ মানে কিছুমানত কাটে কিছুমান এপছ থাকে কিছুমানত কাটে ন কটা নহয়। কিন্তু আৰু ক'বলৈ গ'লে অফলাইনেও যদি আমি যাওঁ মানে বেছি ভাল নেকি হয় নাই। মানে নিজৰ মতে ব স্তু বাছি বাছি আনিব পাৰোঁ। আৰু তুমি তুমিটো অফলাইন দি কৰা হয় নহয় বজাৰ।
উম মই অনলাইন ইউজ নকৰা নহয় দেই। অনলাইন ইউজ নকৰা নহয় কৰোঁ কৰোঁ। মানে‌ চব বস্তুৰ এটা লিমিট থাকে হয় নে, চব বস্তু এটা লিমিট থাকে, মই সেই লিমিটত চলি কিনে কৰোঁ আৰু যেনেকে আজি বজাৰ যাম কালিটো হয়তো মই অনলাইন অৰ্ডাৰ দিম সেনেকুৱা টাইপ আৰু।
মানে তুমিতো বেছিভাগ অফলাইন মাৰ্কেট দিয়ে আনা। মানে অফলাইন মাৰ্কেটৰ মানে অকণমান কথা মোক বুজোৱাচোন, তেতিয়া মানে মোৰ যদি অফলাইন মাৰ্কেট যাওঁ মইয়ো কিবা এটা শিকিব পাৰিম মানে তোমাৰ পৰা।
অ', অফলাইন মাৰ্কেট মানে ধৰা যিবিলাক নেকি আমাৰ চ যিবিলাক নেকি আমাৰ চখ হওক বা আমাৰ, বজাৰ আদি যিবিলাক আমাৰ থলুৱা ব্যক্তিসকলে নি ঘৰৰ খাদ্য আদি। পথাৰত বেচে মানে ঘৰৰ খাদ্য মানে ঘৰৰ যিবিলাক তেওঁলোকে নেকি খেতি পথাৰত নিজেই নিজে খেতি কৰি নিজে খেতি কৰিছে। যেনে ধৰা তিয়ঁহ, গাজৰ এইবোৰ। এইবোৰ নিজে খেতি কৰি পতা বজাৰলৈকে উলিয়াই আনিছে। তাৰপৰা ধৰক ঘৰৰ ঘৰৰ এক আশী কল আনিছে ওলাই। বজাৰলৈকে ত সেইবোৰ খালে তোমাৰ এটলিষ্ট স্বাস্থ্য টো ভালে থাকিব, কাৰণ কাৰণ সেইবোৰত সেইবোৰ সেইবোৰ তেওঁলোকে নিজে খেতি পথাৰত অ', খেতি পথাৰৰ পৰা খেতি কৰি আনিছে হয় নে নহয়। তাৰোপৰি তুমি মানুহজনক লগ পাবা মুখামুখি অলপমান দাম দৰ কমাব পাৰিবা। বাৰ্গেনিং কৰিব পাৰিবা, কিন্তু কিন্তু অনলাইনত তোমাৰ ফিক্স দাম থাকে। হয়তো ফিফটি পাৰ্চেণ্ট ডিছকাউণ্ট তেন পাৰ্চেণ্ট ডিছকাউণ্ট দেখিবা তুমি দুৰ্গা পূজা দেৱালীৰ এইবোৰ অফাৰৰ সময়ত। কিন্তু কিন্তু কিন্তু তুমি অফলাইন বা মানে বজাৰলৈকে গ'লে, তুমি মা দামটো নিজে ব্যক্তিজনৰ লগত কথা পাতি তুমি কমাব পাৰিবা, তাৰ ফলত তোমাৰ আত্মবিশ্বাস বৃদ্ধি পাব।
চোৱা এটা হিচাপত ক'বলৈ গ'লে অফলাইন মাৰ্কেটৰ মানে সিহঁতে দামটো মানে বেছি কৈ দিয়ে। কিন্তু আমি কৈ কৈ কমাব লাগিব হয় নাই। তুমি সেইটো কৈ আছা মানে সেই টো আমি কমা-কমালে মানে নিজৰে ভাল আৰু কমত হৈ যায়। কিন্তু অফলাইন মাৰ্কেট টো ভাল মানে এটা ক'বলৈ গ'লে হিচাপত তোমাৰ হিচাপত না হয় নাই। অফলাইন অফলাইনটো ভালেই নেকি বহুতে ভাল ক'বলৈ গ'লে অনলাইনত কে।
এ বহুত ভাল তুমি তুমি নিজে বাচি বাচি আনিব পাৰিবা ন নহলে তোমাক কোনে কি পচা বস্তু ভৰাই দিছে আজিকালি মাংস জানানে মাংসও তোমাৰ ব্লিংকিত অৰ্দাৰ দিয়ে।
গম নাপাওঁ দেই মাংস চাংস অৰ্ডাৰ দিয়া মাংসটো ফিজিকেলি দোকানত গৈ কিনে আনাজ দে আনে আৰু। মা পাপা হঁতে আৰু চা অনলাইনটো কবলৈ গলে, মানে গোটেই চৌবিশ ঘণ্টা চলিয়ে থাকে অ, অফলাইনতো সেইটো নচলে সেইটো কবলৈ গলে বেয়া। অফলাইনটো মানে চলি থাকিলে ভাল আৰু মানে বস্তু যিটো আমি গৈ পিনে হয় যেতিয়া মন যায় তেতিয়া আনিব পাৰোঁ, কবলৈ গলে মোৰ এইটো এটা পইণ্টটোৰ দিছে ভানটেজ মানে কিবা এটা পইণ্টটো মানে এটা কম, সেইটোৰ নিচিনা
হয় হয়
মানে সেই অনলা অনলাইনত টো বহুত মানে হেই ফ্ৰড হোৱাৰ চান্সটো বহুত থাকে। কিছুমান ফেক ফেক ৱেবচাইট থাকে, তাত অৰ্ডাৰ দিলে অনলাইন পেমেন্ট কৰিলে পইচাটো গোটেই বেংকৰ পইচা গায়েপ কৰি দিলে, এনেকুৱা চিচটেম
অ টো তোমাৰ তোমাৰ অটোপে হৈ থাকিব পাৰে নহ, অটোপে হৈ থাকিব পাৰে নহ
অটোপে হৈ থাকিলে অ আৰু অফলাইন মাৰ্কেটত সেইটো ৰিক্সো নাই অ প্লেনটো মানে বহুতেই ভাল কবলৈ গলে
হব এতিয়া ভালে আৰু তাৰপৰি মই তোমাক কব বিচাৰো, যে তুমি এদিন তুমি গৈ চাবা তুমি তুমি বস্তুবোৰ পাৰ্থক্য কৰি চাবা, কিন্তু মই এটা বস্তু ভাল পাওঁ মই তোমাৰ মানে এদিন কি কৰিছিলো, মোৰ দাদাই মানে ভিডিঅ বনাই হাহ ইউটিউবত অ তহ মানে সি এটা বস্তু দিছিলে সি মানে একবাৰ অনলাইনৰ পৰা অৰ্ডাৰ দিছিলে আৰু মানে দালি, চাউল এনেকে অৰ্ডাৰ দিছিলে আৰু অনলাইনৰ পৰা তাৰপিছত তোমাৰ জয়ানগৰত জয়ানগৰত আমাৰ ৰিলায়েন্স এখন আছে তোমাৰ গুৱাহাটী জয়ানগৰত আৰু ৰিলায়েন্সৰ পৰা দালি, চাউল, আলু আনিলে, আৰু এখন তোমাৰ নৰ্মেল দোকান এখনৰ পৰা দালি, চাউল আনিছিল হা সি চবতকে বেছি কম কত পাইছে জানা, মানে কম দামত মানে দাম কত বেছি সেই তিনিটাৰ ভিতৰত চাব খুজিছিলে আৰু সি কম দামত পাইছে তোমাৰ ৰিলায়েন্ঞ্চ খনৰ পৰা, আৰু অনলাইন অনলাইন গ্লিংকিটৰ অৰ্ডাৰ দিয়াৰ পৰা, সি কিন্তু তোমাৰ কম দামত কিন্তু গেলামাল সেই দোকানখনৰ পৰা নাপালে মানে মানে দাম দৰ কৰা নাছিলো, যি দাম কৰিছে ডাইৰেক্ট আনিছে। কিন্তু তুমি গোটেই কেইটাৰ মাজত তোমাৰ পাৰ্থক্য কৰি চাইছে। তেতিয়া তোমাৰ সেই গেলামাল দোকানখনৰ মানে আনাৰ দামটো অলমান বেছি আছিল, বাকী এহ অনলাইন আৰু ৰিলায়েন্ঞ্চতকে
চোৱা ৰিলায়েন্সটোত কবলৈ গলে মানে কেতিয়াবা অফাৰ বহুত ধুনীয়া ধুনীয়া দিয়ে হয় নাই যেনেকে ঊনৈশ ঊনৈশ টকাত বান্ধাকবি এটা দিব। কেতিয়াবা নহ টকাত ব্ৰকলি এটা এটা দিব, মানে এনেকুৱা এটা ভাল আৰু অ ৰিলায়েন্সটো ভালেই ৰিলায়েন্ঞ্চটো বহুতেই ভাল কবলৈ গলে, কিন্তু কিছুমান বস্তু চাই মেলি আনি মানে চাই মেলিও আনিব পাৰোঁ, ৰিলেঞ্চটোত আমি অনলাইন দিও অৰ্ডাৰ কৰিব পাৰোঁ আৰু মানে গছ ফিজিকেলি গৈ ভিজিট কৰিও কিনে আমি আনিব পাৰোঁ। কিন্তু সেই সেইকাৰণে ৰিলায়েন্ঞ্চটো এটা ভাল প্লেটফৰ্ম নেকি কবলৈ গলে হয়নে
উম ভাল
তাত চাউলৰ দামো কম, কেতিয়াবা অফাৰত মানে বহুত মানে বহুতে কবলৈ গলে বহুত কমাই দিয়ে।
উম বহুত কমাই দিয়ে। বাকী আজি বাৰু মই যাম বাৰু বজাৰ চাওঁ কেনেকুৱা কি হয়, বাকী আজিলৈ এৰিছো দিয়া।
অহ হ হব দিয়া
দিয়া, বহুখিনি শিকিলো তোমাৰ পৰা ধন্যবাদ।
তোমাৰ পৰাও শিকিব পাৰিলোঁ, ধন্যবাদ।